উম, হয়, কিবা কৰি আছিলা নেকি?
অ', এনে বহি আছিলোঁ ৰ'বা! তুমি কি কৰিছিলা?
অ', মইয়ো এনেই আছিলোঁ, ৰ'বা!
অ', হয় নেকি?
হ, হহ হু অহোঁ, নাই, নাই, দেৰি আছে ৰ'বা! তুমি খালা?
মইয়ো খোৱা নাই ৰ'বা, এতিয়ালৈকে বনোৱা উম হোৱাই নাই।
হয়, উম, এইটো কি বুলি কয় মানে আজি অলপ মানে খাদ্যৰ বিষয়ৰ ওপৰতে কথা পাতিবলৈ ওলাইছিলোঁ মানে স্বাস্থ্যকৰ খাদ্যৰ ওপৰত।
অ' হয় নেকি, কোৱাচোন কি বা মানে কম বুলি ভাবিলা?
উহুম হয়, মানে স্বাস্থ্যকৰ খাদ্য আমাৰ শৰীৰৰ বাবে, আমাৰ দেহৰ বাবে কিমানখিনি প্ৰয়োজ্য বুলি তুমি ভবা?
অ' মইতো ভাবোঁ যে আমাৰ স্বাস্থ্যকৰ খাদ্য আমাৰ মানে আমাৰ বাবে বহুত প্ৰয়োজনীয় কাৰণ তেতিয়াহে আমি বেমাৰ আজাৰৰ পৰা দূৰত থাকিব পাৰিম দিয়াচোন।
ওম হয়, হয় আৰু
স্বাস্থ্যৰ খাদ্য বুলি ক'লে যেনে ধৰা ঘৰুৱা সকলোবোৰ খাদ্য। যেনে ভেদাইলতাই হওক। তাৰপিছত মানিমুনি তাৰপাছত নৰসিংহ এনেকুৱা মানে বিভিন্ন ধৰণৰ উম। সেউজীয়া শাক-পাচলি, লাইশাক সেনেকুৱা মানে খাই থাকিলে আমাৰ দেহটো ভালে থাকিব আৰু আমাৰ উম! কাম কৰিবলৈ আমি তেতিয়া শক্তি পাম বুলি মই ভাবোঁ।
হয় তুমি ঠিকে কৈছা। ‌ কৈছা, মানে সেইবিলাক খাই থাকিলে আমাৰ দেহটোও ভালে থাকে। বেমাৰ আজাৰৰ পৰা মানে ইমান মানে বেমাৰ আ নহয় দিয়া চোন, সেইবিলাক যদি আমি খাই থাকোঁ। বাহিৰা বস্তু খোৱাতকে আৰু। আৰু এ তুমি ঠিকে কৈছা এইবিলাক খালে মানে আমি এটা শক্তি পাব পাৰো। বিভিন্ন ধৰণৰ ঘৰত বনোৱা মানে বস্তু যোনবিলাকৰ পুষ্টি থাকে। এইবিলাক যোনবিলাক আমি ঘৰতে বনোৱা যায় আৰু।
হয়-হয়। ঠিক কথা কৈছা যেনে মানে উম সুস্থ খাদ্যৰ বাবে মানে সুস্থ এইটো আমাৰ দেহটোৰ বাবে প্ৰয়োজনীয় কাৰণ মানে কি হ'ল যে আমাৰ উম! শক্তি যোগান ধৰে, সবল কৰি ৰাখে আৰু ৰোগ মু মুক্ত হৈ থাকিবলৈ আমাক স্বাস্থ্যকৰ খাদ্য অতি প্ৰয়োজনীয় হয়।
হয়। তুমি ঠিকে কৈছা এইবিলাক এ স্বাস্থ্যকৰ খাদ্য আমাৰ বেছিভাগ ফল-মূল বোৰো পৰে দিয়া চোন বিভিন্ন ফল-মূল আছে যোনবিলাক কা খালে আমি এ মানে পুষ্টি পাওঁ আমাৰ দেহত। সেইবিলাক আমি খাই থাকিব লাগে।
হয়-হয়। আৰু সেইবিলাকৰ লগতে আমি দৈনন্দিন জীৱনত যেনে ধৰা, মানে ভাতৰ লগত দাইল তাৰপিছত সেউজীয়া শাক-পাচলি যেনে কলোৱেই এ কি কি আছিলে এ তাত আৰু বিভিন্ন ধৰণৰ ফল-মূল তুমি কোৱাৰ দৰে। আৰু লগতে গাখীৰ মানে প্ৰ'টিন পাবৰ বাবে অ গাখীৰ খালো, খালে হ'ল। তাৰপিছত কণী, মাছ, মাংস, বাদাম আদি অন্তৰ্ভুক্ত কৰিলে আমি মানে শক্তিও পাম, পুষ্টি পাম মানে বিভিন্ন ধৰণৰ সকলো ক্ষেত্ৰতে আমাৰ বাবে ভাল হ'ব।
হয়। তুমি ঠিকে কৈছা। পিছে তুমি এইবোৰ খাই পেলাই ভাল পোৱা নে নোপোৱা?
হয়-হয়। পাওঁ কণী মাছ, মাংস মানে সেইবিলাক মোৰ বহু প্ৰিয় বুলিয়ে ক'ব পাৰি আৰু সেইবিলাকৰ পৰা বহুখিনি প্ৰটিন পাওঁ যিহেতু। আৰু উম আমাৰ দেহত প্ৰটিনৰ প্ৰয়োজনীয়তা বহুত সেইবাবে সেইবোৰ খালে যিহেতু প্ৰটিন পায় সেইবাবে মই সেইবোৰ খাই খুবেই ভালে পাওঁ। আৰু মাছ-মাংসটো ক'বই নালাগে আৰু সকলোৱে ভাল পায়।
হয়। তুমি ঠিকে কৈছা। মাছ, মাংস, কণী এইবোৰতো সকলোৱে ভালে পাই বাৰু। কিন্তু আজিকালি ল'ৰা-ছোৱালী বিলাকে আমাৰ মানে সৰু বিলাকে আৰু বেছিভাগ সেউজীয়া শাক-পাচলি নাখায়। যেনেকে ভেদাইলতা তুমি ক'লা তাৰ পিছত মাহৰ দাইল আৰু ইফালে একদম অ কিবা কিবি কল পচলা কিবা কিবি আৰু সেইবিলাক নাখায় এইবিলাক বেয়া পায় তো এ সেইবিলাক নাখালে উম মানে আমি ইমানটা দেহত পুষ্টি নাপাও দিয়াচোন আৰু সেইবিলাক আমাৰ দেহৰ বাবে বহুত ভাল ত সেইবিলাক আহ সৰুৰে পৰা খোৱা অভ্যাস কৰাটো ভাল আৰু।
হয় হয় ঠিক কথা কৈছা আৰু লগতে বিভিন্ন ধৰণৰ বনৰীয়া শাক পাচলিও খাব লাগে যেনেকে ধৰি লোৱা অ কচু, কচুত মানে বিভিন্ন মানে বহুখিনি আমাৰ সহায় কৰে আমাৰ দেহত যেনে আমাৰ আইৰননৰ ক্ষেত্ৰতো ক গ'লে কচুৰ বহুতখিনি পৰিমাণে আমাক যোগান ধৰে।
হয় তুমি ঠিকে কৰিছা। কচুটোতো মোৰ বহুত প্ৰিয় দিয়াচোন মই কচু খাই পেলাই মানে বহুত ভাল পাওঁ এনেকে ত সেই কাৰণে আমি এ সেইবিলাক খাই থাকিব লাগে আৰু বাহিৰা বস্তু খোৱাতকে আমি এনেদৰে ঘৰৰ যোনবিলাক পুষ্টিকৰ বস্তু হয় আমি ঘৰতে বনাই পেলাই খাব লাগে। আজিকালি বাহিৰা বস্তু খোৱটো মানে বেছি হৈ গৈছে দিয়াচোন। সেইটো আমি কম কৰি পেলাই ঘৰত বা ঘৰুৱা বস্তু বিলাক এনেকুৱৈ বেছি ধৰ বেছি বেছিকে খাই থাকিব লাগে।
হয় হয় ঠিক কথা কৈছা। আজিকালি মানে বাহিৰত খোৱাৰ পৰিমাণটো আজিকালি বহুত ওপৰত মানে বাঢ়ি গৈছে কাৰণ দেখিবলৈ পোৱা যায় যে আজিকালি মানে উম ফাষ্ট ফুড মানে জাংক ফুড যিবিলাক কোৱা হয় সেইবিলাক যেনে ধৰে মম, চাওমিন তাৰ পাছত ইত্যাদি ইত্যাদি ধৰণৰ হ'ব পাৰে উম মানে যিবোৰ খালে আম আমাৰ দেহত একো মানে পুষ্টি লাভ নকৰে। সেইবোৰ খাদ্যৰ পৰা আমি মানে বিৰত থাকিব লাগে বুলি মই ভাবো কাৰণ যিহেতু সেইবিলাকে আমাৰ দেহত ক্ষতিহে কৰে, কোনো ধৰণৰ আমাৰ সহায় নকৰে আমাৰ দেহত। মানে ভাল উন্নত বা পুষ্টিকৰ খাদ্য যিহেতু নহয়, সেইবোৰৰ পৰা মানে দূৰত থকাতো উচিত।
হয় তুমি ঠিকে কৈছা কাৰণ সেইবোৰত অ তেলবোৰ বহুত উম বেছিকৈ দিয়া থাকে বাহিৰা বস্তু বিলাক আৰু সেই তেলবোৰ কিমান দিন আগৰ সেইটোতো আমি নাজানো তো সেইবিলাক অ কি আৰু কোনে বনাইছে কেনেকুৱা বনাইছে পৰিষ্কাৰকে বনাইছে নে নাই আমি সেই টো নাজানো সেইবিলাক খালে আমাৰ শৰীৰটোৰ বাবে বহুত বেয়াহে সেইবিলাকৰ কাৰণে আমাৰ বিভিন্ন বেমাৰো হৈ থাকে কাৰণ তাত আহ আমাৰ ৰাস্তাৰ ওচৰতে বনোৱা হয় কাৰণ তা কাৰণে তাত ধূলি বাল বিলাক পৰি থাকে সেইকাৰণে সেইবিলাক আমাৰ কাৰণে বহুত ক্ষতিকাৰক, আচলতে আমি যিমান পাৰো তাক এৰাই চলিবই লাগে আৰু অ কেতিয়াবা খাব মন গ'লে আমি তাক ঘৰতে বনাব লাগে দিয়াচোন এনেদৰে বাহিৰত খাই কেনে নিজৰ স্বাস্থ্যতটো বেয়া কৰিব নালাগে।
হয় হয় ঠিক কথা কৈছা আৰু লগতে মানে স্বাস্থ্যৰ খাদ্য বুলি ক'লে উম, মাছ মাংসৰ লগতে যে শুকান মাছটো যে পায় যি টো শুকান মাছটো আমাৰ তেজটো গৰম কৰি ৰাখে, আমাৰ বহু ক্ষেত ছত আমাৰ তেছটো গৰম কৰি ৰাখিব লাগে সেইবাবে আমি উম, শুকান মাছটো মাজে মাজে খাই থাকিব লাগে, পিছে তুমি শুকান মাছ খাই ভাল পোৱা নে।
নাই নাই মই শুকান মাছটো ইমান এটা ভাল নাপাওঁ। মই এ এ জানো সেইটো ভাল ব কিন্তু মানে সেইটোৰ গোন্ধটো মই ইমান এটা ভাল নাপাওঁ সেইকাৰণে মই আ' নাখাওঁৱে।
হয় হয় গোন্ধটো বাৰু মোৰো ভাল নালাগে কিন্তু অলপ স্বাস্থ্যৰ মানে যত্ন ল'বৰ বাবে খাব লাগে দিয়াচোন পাৰিলে তুমি। খোৱাৰ যত
হয় চ- ম- মই চাম বাৰু কি তুমি খোৱা নে নাই পিছে। হয় হয় মই খাওঁ মই এসপ্তাহত দুবাৰকে খাৱে। অ' বিৰাট ভালচোন তেতিয়াহ'লে তুমি যদি খুৱাই আৰ তুমিতো সেইবাবে ইয়াৰ বিষয়ে জাননাই চাগে বহু খিনি মানে কি কি দিয়ে আমাক।
হয় হয়, আৰু মানে দৈনন্দিন জীৱনত আমি পানীতো বহুখিনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
পানী আমাৰ দেহটো পৰিষ্কাৰ কৰি ৰাখে সেইবাবে আমি অধিক পৰিমানে পানী খাল আমাৰ দেহতো পৰিষ্কাৰ হৈ থাকিব দিনতোত ক'বলৈ গ'লে তিনি চাৰি লিটাৰ বা পাঁচ লিটাৰ পানীটো খাব পাৰি। স্বাস্থ্যৰ বাবে বহুতখিনি মানে উপকাৰী হ'ব বুলি মই ভাবো, তুমি কিমানকে পানী খোৱা দিনত বাৰু। হয়। মই এ তিনি চাৰি লিটাৰকৈ পানী খাব এ মানে এ', যত্ন কৰোৱে ইমান নোৱাৰিলেও কিন্তু ঠাণ্ডা দিনত বেছি পানী খাব নোৱাৰিলেও গৰম দিনত বহুতখিনি পানী বেছিকৈ খোৱা যায় দিয়াচোন। কাৰণ - আমি ক'ৰবাৰ পৰা আহিয়ে পানী অকমান খাব মন যায় বা ইমান গৰম দিয়ে আমি পানীতো মানে এগ মানে যিমান কেতিয়াবা এনেকুৱা হয় যে যিমান খালেও খাই থাকিবই মন যায় পানীটো।
হয়, হয়, পানীটো যিহেতু আমাৰ দেহ টো ফিল্টাৰ কৰে সেইবাবে পানীটো খাব লাগে আৰু অকল ঠাণ্ডাৰ দিন বা গৰম দিন বুলি কোনো কথা নহয় সেইটো সদায় দৈনিন জীৱনত প্ৰত্যেক দিনাই খাব লাগে। বিশেষকে দেহটো যিহেত টো আমাক ভাল কৰি ৰাখে সেইবাবে।
মাৰ্ব সদায় খাবই লাগে অ।
অ' সেইটোতো তুমি ঠিকেই কৈছা সেইকাৰণে আমি দিনটোত যিমান পাৰো বেছিকৈ পানী খাই থাকিব লাগে কাৰণ এ পানীটোৱে আমাৰ দেহটো আহ মানে বহুত উপকাৰ কৰে দিয়াচোন।
হয় হয় আৰু লগতে মানে স্বাস্থ্যকৰ খাদ্যৰ লগতে আমি যদি, উম, ব্যায়াম বা খেলা ধূলা, সেনেকুৱা যদি আমি যদি কৰিব পাৰো সেইবাবে দেহ মানে দেহটোৰ বাবে আমি উম, বহুখিনি কৰিব পাৰিলো সেনেকুৱা ক'বলৈ গ'লে।
উ হয়বঠিকে কৈছা আমি আচলতে আ বাহিৰা বস্তুবিলাক এৰাই কেনে এ মানে এনোক কুৱা ধৰণৰ পুষ্টিকৰ বস্তু বিলাক খাই থাকিব লাগে যাতে আমাৰ দেহটোও ভালে থাকে। আমি বেমাৰ আজাৰৰ পৰা আঁতৰতো থাকো। আৰু আমাৰ আহ শৰীৰৰ বাবে ভালো হয় ত' আমি সেইকাৰণে বাহিৰা বস্তু বিলাক এৰাই চলিব লাগিব বৰ্তমান।
হয় হয়। লগতে ব্যায়াম, তাৰপিছত খোজকঢ়া, দৌৰা আদি মানে সদায় এইবিলাক কৰি থাকিব পাৰিলে ভাল। আমাৰ সকলো স্বাস্থ্যৰ বাবেও ভাল হ'ব। তুমি কৰা নে নকৰা পিছে, খোজকঢ়া বা দৌৰা?
খোজকঢ়া বা দৌৰা হয়। মই আ খোজ কাঢ়ো। ৰাতিপুৱাই হওক বা গধূলি হওক মই যিখি নি টাইম পাওঁ বা মই খোজ কাঢ়িবলৈ যত্ন কৰোৱে, কাৰণ যিহেতু সেইটো আমাৰ বাবে বহুত ভাল।
হয় হয়, আৰু খোজ কঢ়াটো ক'বলৈ গ'লে আমাৰ বহুত ভাল অভ্যাস।
আঃ হয়, তুমি ঠিকে কৈছা। দিয়া বাৰু আজি এইখিনিতে সামৰিছো তোমাৰ লগত উম, ভাল লাগিল কথাখিনি পাতি। হয় হয় হয়, ঠিক আছে তেনে আমি পিছত কথা পাতি থাকিম দিয়া। উম, দিয়া দিয়া আজিলৈ ৰাখিছো। উম দিয়া।
শুনিছা নে তুমি?
হয় হয়, শুনিছো।
তুমি কাটি দিয়াচোন, মোৰ মানে কাট